হেল্ল', ব্ৰ'।
কি কৰি আছা?
এ এনেই আছো ৰ'বা, শুই আছো অলপ মোবাইলটো পিটিকি তুমি ফোন কৰিলাচোন। তুমি কি কৰি আছা পিছে?
মই এনেই আছো, এই অলপ আগতে বৰষুণ দিলে নহয় তাক কে কিবা এটা ভাবি আছ আছিলো মনে মনে
অহ কি ভাবি আছিলা হে? কোৱাহে মোকো অলপ, ময়ো শুনো দিয়া।
ভাবা মানে বৰষুণ যে দিলে এতিয়া এইটো যিটো সময় চলি আছে তোমাৰ জুন জুলাই মাহ, এতিয়াতো তুমি যদি ভাৰতৰ বেলেগ ঠাইত চোৱা, বেলেগ ৰাজ্যত চোৱা, চবতে তো একেবাৰে গৰমে গৰম তোমাৰ ক'ত কিমান উষ্ণতা বৃদ্ধি ধি হৈছে ধৰিবই নোৱাৰি। কিন্তু এই সময়তো আমাৰ ইয়াতে বৰষুণ দি আছে তাকে ভাবি আছিলো আমাৰ যিটো অসমৰ জলবায়ু, বা আমাৰ যিটো প্ৰকৃতিৰ সৌন্দৰ্য্য সেইটো কিমান বেলেগ নহ বাকী ঠাইতকে যিটো আমাৰ উত্তৰ পূবৰ যদি সামৰি লওঁ গোটেইখিনি ক'বলে গ'লে
হয় দিয়া একেবাৰে ঠিক কথা কৈছা তুমি। যিটো আমাৰ অসমৰ যিটো প্ৰাকৃতিক পৰিৱেশ বা প্ৰাকৃতিক সম্পদ, এই প্ৰাকৃতিক সম্পদটো কিন্তু তোমাৰ অতুলনীয় কবলৈ গলে, মানে এইটো সম্পদ তোমাৰ শেষ হৈ নোৱা সম্পদ আৰু মানে এই সম্পদি কলা তুমি প্ৰাকৃতিক যিটো আমাৰ সৌন্দৰ্য্য, এই প্ৰাকৃতিক সৌন্দৰ্য কিন্তু দেশে বিদেশে মানে জনজাত আৰু কবলৈ গলে, অসমৰ হওক বা তোমাৰ উত্তৰ পূৱৰ যিবিলাক অঞ্চল আছে সেই অঞ্চল বিলাকত
হয় দিয়া হয়, মানে কি কবা এতিয়া আমি যিহেতু অসমত বাস কৰা হিচাপত যিতিয়া আমি যদি অসমৰ কথাই কওঁ ত', মানে অসমৰ প্ৰাকৃতিক সৌন্দৰ্যটো কিমান বেলেগ। এতিয়া আমি যদি গাঁৱৰ ফালে যাওঁ, গাঁৱৰ ফালে তুমি দেখিবা ডাঙৰ ডাঙৰ পথাৰ চৰণীয়া পথাৰ তাতে গৰু, ছাগলী, এইবোৰ থাকে আৰু আমাৰ এতিয়া চহৰত আহিলে সম্পূৰ্ণ যিটো পৰিৱেশ সেইটো সলনি হৈ যায় দিয়াচোন অলপমান ক'বলৈ গ'লে। মানে চহৰত অলপমান কোলাহলটো বেছি গাঁৱতকে বা যিটো প্ৰাকৃতিক সৌন্দৰ্য সিটো অলপ চহৰত কম কিন্তু চহৰবোৰতো এতিয়া গুৱাহাটীৰ কথাই যদি কওঁ, গুৱাহাটীখন তোমাৰ চাৰিওফালে পাহাৰেৰে আবৃত্ত হৈ আছেতো। ত' সেই পাহাৰৰ যিটো সৌন্দৰ্যতা সেই সৌন্দৰ্যতাটো মানে বহুত পৃথক আৰু তুমি জানাই আমাৰ যিখন অসম আৰু অসমৰ কথা ক'বলৈ গ'লে অসমতো আমাৰ বনজ সম্পদায়তে হওক বা জ সম্পদ হওঁক বা জলজয় সম্পদ হওঁক, সকলোতে মানে অলপমান প্ৰাকৃতিক ভাৱে অলপ বেছি সম চান্ডুবিৰ কথা কওঁ। চান্ডুবিৰ যিখন ৰদ কেনেকে সৃষ্টি হৈছে সকলোৱে জানে, এটা ভূমিকম্পৰ ফলত ইমান ধুনীয়া এঠা এটা ঠাই, পাহাৰৰ কে আমাৰ, তোমাৰ যিটো আমাৰ পৃথিৱীৰ বৃহত্তম নদীদ্বীপ বুলি কওঁ মাজুলী সেইটোৰো কথা ক'ব পাৰা সিটোতো অসমীয়াতে আছে আৰু তাৰ যিটো সংস্কৃতি, সেই সংস্কৃতিটো জানাই কিমান বিশ্ববিখ্যাত আৰু লগতে সৰুৰ লগতে আমাৰ যিটো, মানে ডাঙৰ লগতে যিটো আমাৰ সৰু নদীদ্বীপ সেই উমানন্দ নদীদ্বীপটো সেইটোৱো অসমতে আছে। ত' ইমান বস্তুতো আছে বাকী তুমি জানানা নাই আৰু কেনেকুৱা ধৰণৰ বস্তু অসমত আছে যাৰ বাবে অসমক আমি তোমাৰ বিশ্ববি বিখ্যাত বুলি ক'ব পাৰোঁ।
ক'বলৈ গলেতো অসমত বহু-বহুখিনি আছে দিয়া, তোমাৰ ধৰি লোৱা আমাৰ যিবিলাক বিল আছে এই সৌন্দৰ্য সুন্দৰয় বিল থকা তাৰ পিছত তোমাৰ ধৰিলোৱা তুমি উমানন্দৰ কথা কলাই উমানন্দৰ লগতে তুমি মাজুলীৰ কথা ক'ব লাগিব মাজুল যি সৌন্দৰ্য্য, সেই সৌন্দৰ্যৰ কথাও পাহৰি নাযাবা। কি সুন্দৰ সুন্দৰ দৃশ্য আছে মাজুলীত তোমাৰ মানে এটা তাতে তোমাৰ সাংস্কৃতিকৰ লগতে তোমাৰ এটা প্ৰকৃতি এটা প্ৰাকৃতিক যিটো সৌন্দৰ্য, সেই সৌন্দৰ্যটো পাবা বাকী তোমাৰ ইবাগে বা ই ইমান এটা বাৰু আমাৰ ইয়াতে বা তোমাৰ ক'বলৈ গ'লে, যিবিলাক উত্তৰ পূৱৰ যিবিলাক অন্য ৰাজ্য আছে সেই ৰাজ্যৰ দৰে বাৰু ইমান এটা নাই আৰু ক'বলৈ গ'লে, পাহাৰ পৰ্বত বা তোমাৰ এনেকুৱা সেই ঠাই আৰু পাহাৰৰ ত বেছি থকা কিন্তু তথাপিও তোমাৰ উত্তৰ পূব ৰাজ্যতকে কিন্তু কম অ ধুনীয়া ন অসমখন মানে বিখ্যাত কৰিব লাগিব আৰু, আৰু তোমাৰ অ ক'বলৈ গলে সৌন্দৰ্য থকা এই তোমাৰ যিটো আপাৰৰ যিটো চাইদ বুলি কওঁ আমি যিটো আপাৰ চাইড তোমাৰ যিবিলাক চাহ বাগিচা আছে, সেই চাহ বাগিচা বোৰ সৌন্দৰ্য্যবিলাক পাহৰি নাযাবা কিন্তু ত' সেই চাহ বাগিচাৰ যি সৌন্দৰ্য এটা দৃশ্য মাজে মাজে গছ, তাৰপিছত সমান সমান যিটো একদম এটা এটা লাইনত আৰু যিবিলাক বা এখন ডাঙৰ আৰু ফিল্ড এখনত তোমাৰ ধৰি লোৱা এই চাহ পা চাহ চাহ পাতৰ আৰু যি মানে বাগান সেইবিলাক বাগানবোৰ চালে তোমাৰ এটা বেলেগেই অনুভৱ হয়, যেতিয়া তুমি ধৰি লোৱা এই ট্ৰেইনতে যাই আছা আৰু সেই অ ট্ৰেইনত যাই থকাতে তুমি এইবিলাক চাহ বাগিচাবোৰ দেখিলে, চাহ বাগিচাত মাজে মাজে যিবিলাক অ গছ থাকে ডাঙৰ হওক বা তোমাৰ সৰু হওক, সেই গছবোৰ দেখা পালে বা তোমাৰ চাহ বাগিচাৰ যি তো এটা পৰিপাতি। সেই পৰিপতি কৈ যিটো শাৰী শাৰী চাহ বাগিচাবোৰ, চাহ বাগিচা তুমি জানাই বাগানবোৰ কেনেকুৱা শাৰী পাতি কৰি বঢিয়াকে সুন্দৰভাৱে পৰিপাতি কৰি ৰখা হয় আৰু চাফ চিকুণ, ত' সেনেকুৱা সৌন্দৰ্য তুমি বেলেগত নোপোৱা আৰু ক'ত কবলৈ গলে।
হয় দিয়া, আৰু সৌন্দৰ্য্যতাৰ লগতে আমাৰ সম্পদবোৰো বহুত চহকী ন, যেনেকে তুমি কলা চাহৰ কথা অসমৰ চাহটো একদম বিশ্ব বিখ্যাত, বাকী তোমাৰ যিবিলাক আমাৰ সম্পদ আছে সম প হিচাপে কলে তুমি আমি যদি জীব জন্তুবোৰক বা গছ গছনিবোৰকে সামৰি লও। জীৱ জন্তুৰ ভিতৰত ক'বলৈ গলে আমাৰ যিটো এশিঙীয়া গড়, সেই এশিঙীয়া গড়টো কিমান বিশ্ববিখ্যাত ক'বলৈ গলে আৰু সেইবোৰ বৰ্তমান সময়ত আহ যিটো সংৰক্ষণ সংৰক্ষনৰৰ ফলত তোমাৰ গড়ৰ সংখ্যাও বাঢ়িব ব ধৰিছে দিয়াচোন। এতিয়া তুমি যদি আমি পবিতৰা অভয়াৰণ্য কথা কওঁ বা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হওঁক, মানছ ৰাষ্ট্ৰীয় উদ্যান হওঁক, বা অন্যান্য যিবিলাক পক্ষী অভয়াৰণ্য আছে, তোমাৰ নহ'লে বা যিবিলাক ৰাষ্ট্ৰীয় উদ্যান আছে বা দ্বীপৰ বিলৰ কথাও তুমি ক'ব পাৰা। এইবোৰ ঠাইত মানে যথেষ্ট সম্পদ আৰু যিবাৰ প্ৰাকৃতিক সম্পদ সেইবোৰ যথেষ্ট চহকী, কেৱল মানে জীৱ-জন্তুৰ ক্ষেত্ৰত নহয় তোমাৰ গছ গছনিও অসমৰ হাবি বননিতো জানাই তুমি যিবিলাক শাল, গমাৰি চেগুণ, ইত্যাদি বিভিন্ন ধৰণৰ গছ পোৱা যায় ন। ত' এইবোৰৰ পৰা এইবোৰৰ যিটো মূল্য সেইটো অধিক হয়, তাৰ ফলত এটা সমস্যাও হয় দিয়াচোন চোৰাং চোৱা ব্যৱসায়, সেইটো চলি থাকে। এই গছবোৰ কাটি আনি তোমাৰ বেছি দামত বিক্ৰী কৰা হয় কলা বজাৰত, ত' সেইটো এটা সমস্যা বাকী তোমাৰ সম্পদৰ ক্ষেত্ৰত ক'বলে গ'লে আমাৰ যিবিলাক খনিজ সম্পদ আছে, খনিজ সম্পদৰ বিশেষকে তোমাৰ আমাৰ যিবিলাক চূণশিল হওঁক বা প্ৰাকৃতিক গেছ বা তেল শোধনাগাৰবোৰো যিবিলাক নিৰ্মাণ লৈ উঠিছে, তুমি তাত নুমলীগড়ৰ কথাই কোৱা বা তোমাৰ আমাৰ যিহেতু গুৱাহাটীত এটা আছে গুৱাহাটী তেল শোধনাগাৰ সেইটোৰ কথাই কোৱা, যিটো আমি নুনমাটি তেল শোধনাগাৰ বুলি কওঁ ত' সেই তেল শোধনাগৰবোৰ যিটো তেল উৎপাদন, সেই তেল উৎপাদনটো এটা প্ৰাকৃতিকে সম্পদ ন। ত' সেই মানে ভাবা ইয়াতে আমাৰ অসমতে ছয় সাতটা তেল শোধনাগৰ আছে, ত' সেই তেল শোধনাগৰৰ যিবোৰ তেল সেইবোৰতো অসমৰ পৰাই আহে ত' অসম তেলতটো কিমান চহকী হ'ব লাগিব কবলৈ গলে আৰু বাকীটো আছেই তোমাৰ জলজয় সম্পদো আছে। ত' জলজয় সম্পদৰ বিষয়ে তুমি কিবা কবা নিকি?
জলজ সম্পদো তোমাৰ বহুত আছে তোমাৰ আমাৰ যিবিলাক নদী আছে সেই নদীবিলাকটো জানাই কিমান আমাৰ অ ডাঙৰ ডাঙৰ নদী আছে এই তোমাৰ ধৰি লোৱা আমাৰ ব্ৰহ্মপুত্ৰ নদী খনে ত ব্ৰহ্মপুত্ৰ নদী খন জানাই তুমি বিশ্ববিখ্যাত হয় তোমাৰ কিমান এখন ডাঙৰ নদী হয় বা অন্য অনান্য যিবিলাক আমাৰ নদী আছে বৰাক হওঁক তোমাৰ পাগল দিয়া হওক বা ধনশিৰি ধনশিৰি আৰু বহুত উপনদীও আছে ন আমাৰ তাৰ লগতে তো এইবিলাকে আৰু জলসম্পদৰ বিষয়েটো ক'বলৈ গ'লে তোমাৰ শেষে নহ'ব তোমাৰ আমাৰ এ জন আমাৰ জনবিখ্যাত আৰু যিটো শিশু মাছ বুলি কওঁ আমি এই সেই এটা আমি ব্ৰহ্মুপুত্ৰ নদীত পোৱা যায় বাৰু এতিয়া কমিছে কিন্তু তাৰ সংখ্যাটো মানে বহুত বেছি আৰু অ মানে বহুত বেছি আছিল আগতে এতিয়া বাৰু অলপ চলপ কমিছে বাকী তোমাৰ আহ কলাই তুমি জীৱ জন্তু চাবলৈ আমাৰ জীৱ জন্তু যিটো আছে আৰু ধৰি লোৱা তোমাৰ এশিঙীয়া গড় হওক বা সোণালী বান্দৰ হওঁক তোমাৰ তোমাৰ যিটো বাঘ আছে নাহৰ ফুটুকি বাঘ বা অনান্য হাতী হওঁক হৰিণা হওক মহ হওক এইবিলাক তোমাৰ চাবলৈ তোমাৰ বহুত জাগা আছে তাত ধৰি লোৱা তুমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান হয় সেইবিলাক মানস হওক তোমাৰ পবিতৰা অভয়াৰণ্য হওক বা অনান্যয় যিবিলাক উ ৰাষ্ট্ৰীয় উদ্যান আছে ত জানাই তোমাৰ অসমৰ আঠখন ৰাষ্ট্ৰীয় উদ্যান আছে ত' সেইবিলাক সেইবিলাকো মানে আমাৰ যিটো অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য সেই প্ৰাকৃতিক সৌন্দৰ্যটো বজাই ৰাখিছে আৰু মানে সেইবিলাক যদি নহ'লে নহলে আৰু ভাবিছোৱা যে সেইবিলাক নহ'লে হ'ল যিদিন নাথাকিলে হয় আৰু তেতিয়া তোমাৰ যিটো আমাৰ প্ৰাকৃতিক সম্পদ সেইবিলাক ক'বলৈ গ'লে সেইবিলাক প্ৰাকৃতিক সম্পদৰ ভিতৰতে পৰে ন বা তোমাৰ আমাৰ জীৱ জীৱ জন্তুৰ যিটো সম্পদ সেই জীৱ জন্তু সম্পদটো আহ মানে বিভিন্ন ধৰণৰ জীৱ জন্তু তুমি দেখা পাব তুমি এইবিলাকত গ'লে বা তোমাৰ অনান্য যিবিলাক আছে আৰু ত' সেইকাৰ সেইবিলাকে আমাৰ যিহেতু অসম সেই অসমখন মানে বি জনবিখ্যাত কৰি তুলিছে আৰু মানে এইবিলাক নাথাকিলে আৰু অসমখন মানে অসম বুলি কব বাদ আৰু অসম মানে কি অসম মানে সেউজীয়া এটা ঠাই আৰু সেউজীয়া ঠাই কিন্তু এই সেউজীয়া ঠাই কিন্তু লাহে লাহে মানুহে নষ্ট কৰিছে আৰু মানে মানুহে লাহে লাহে ধ্বংস কৰি আছে ত' এইটো আমি ইয়াৰ ওপৰত আমি গুৰুত্ব দিব লাগে আৰু মানে আমাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য আছে সেই প্ৰাকৃতিক সৌন্দৰ্য্য টো আমি কেনেকৈ বজাই ৰাখিব পাৰো তাৰ ওপৰত চৰকাৰৰ লগতে মানুহ বিলাকে অলপ সজাগতা হ'ব লাগে আৰু সজাগতা আনিব লাগে তেতিয়াহে অসমখন অসম বুলি প্ৰ্ত হৈ থাকিব বা অসমখন অসম বুলি চিনি পাওঁ আমি অসমখন মানে কি অসমখন মানে তোমাৰ আহ সেউজীয়া উদ্ভিদৰে ভৰে পৰা সেউজীয়া বা বা উত্তৰ পূব মানে কি উত্তৰ পূব মানে তোমাৰ সেউজীয়া সেউজীয়া যত তোমাৰ বৰষুণ বেছি হয় এনেকোৱা ঠাই আৰু ত ইয়াতে যে আমি বা কি যিবিলাক ৰাজ্য আছে আমাৰ যিবিলাক মধ্যৰাজ্য মাজৰ যিবিলাক ৰাজ্য আছে ভাৰতৰ সেইবিলাক ৰাজ্যত তোমাৰ যিটো গৰমৰ পৰিমাণ বা তোমাৰ যিটো গৰমৰ উত্তাপটো দেখিছে তুমি কিমান বাঢ়িছে তাতে তোমাৰ তুমি তুমি গম পাইছা চাগে মুম্বাইৰ কথাটো নিউজটো শুনিছা কিন্তু অসমত বা তুমাৰ উত্তৰ পূবত এনেকুৱা শুনিছ দে শুনিব দেখিব পাইছা নেকি মান বৰষুণ নোহোৱা বা হেৰী নোহোৱা এনেকুৱা নহয় ন ত ইয়াৰ কাৰণটো এই গছ গছনি বা এই আমি প্ৰাকৃতিক সৌন্দৰ্য্য বিলাকেই ত' এইবিলাক আমি বজাই ৰাখিব লাগে ৰাখিব আৰু লাগিব আৰু বাকী হ'ব দিয়া নহ'লে আজি পিছলৈ আৰু কেতিয়াবা কথা পাতিম
ঠিক আছে হ'ব দিয়া